হেল্ল'।
হেল্ল'।
হেল্ল'।
ক
অ' শুনিছনে উম' কি কৰিছ?
অ' শুনি আছো
কি কৰিছ?
এ শুই আছো তই কি কৰিছ?
ময়ো এনে আছো বাকী ভাত পানী খালি?
উম খালো খালো তই খালি নাই?
উম খালো খালো বাকী ব্যস্ত আছ নেকি বাৰু তই?
নাই নাই। ব্যস্ত নাই কচোন
নাই বোলো আজি মানে অলপ আগতে মই সামাজিক মাধ্যমত এনে কিবা এটা চাই আছিলো তাৰ পিছত পালো এটা বিষয় এটা ভাবিলো তোৰ লগত আলোচনা কৰোঁ সেই বিষয়টো।
উম কচোন কি বিষয়?
মানে মানুহে যে কয় কি নিজৰ কথা বেছি ভাবিলে মানুহে স্বাৰ্থপৰ হয় কিবা হয় তই কি ভাব এইটো কথা? মানে নিজৰ বাবে জীয়াই থকাটো সঁচাকৈ স্বাৰ্থপৰ নেকি?
ক'ব গ'লেতো মোৰ মতে নহয় মই নাভাবো এনেকুৱা, ধৰ অ' নিজৰ বাবে জীয়াই থকাটো আৰু আনৰ ক্ষতি কি কৰি কেৱল নিজৰ লাভ বিচৰাটোতো একে কথা নহয়।
উম, সেইটো কিন্তু, ঠিক কৈছোঁ তই। কিন্তু কথা ক'ব গ'লে, আমাৰ সমাজত বহু সময়ত যদি নিজৰ সিদ্ধান্ত লওঁ, লগে লগে এনেকে কয় যে বহুতেই বেছি সলনি হৈ গ'লি। আৰু মানে কয় আগৰ দৰে কেৱল নিজৰ কথাই ভাব। কিন্তু এনেকুৱা নহয় আচলতে নিজৰ কথাটো অলপ ভাবিব লাগিবই হয়নে নাই ক'।
উম, হয়তো কিয় নহয় ধৰ বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত কওঁ হা এই কথাবোৰ বেছি শুনা যায় ধৰ যদি নিজৰ কেৰিয়াৰ হওঁক নিজৰ হওঁক বা নিজৰ সময়ক গুৰুত্ব দিয়ে তেওঁলোকে ত' উম, বহুতে এইটো বিষয়ক লৈ বহুতে ভুলকৈ বুজে ছোৱালীবোৰক।
উম, তই ঠিকেই কৈছোঁ। আৰু কেতিয়াবা নিজৰ মনৰ কথা ক'বলৈও ভয় লাগে কাৰণ কিয় মানুহে স্বাৰ্থপৰ বুলিয়ে ভাবে হয়নে নাই ক'।
উম, হয় কিন্তু তই এটা কথা ভাবচোন। যদি অ' আমি নিজে ভাল নাথাকোঁ। তেন্তে আনক কেনেকৈ ভাল ৰাখিম বাৰু।
সেইটোৱে সেইটোৱে এটা মানে তই বহুতে বেছি ডাঙৰ কথা কৈ দিলি। মানে প্ৰথমে নিজক ঠিক ৰাখিব লাগিব, তেতিয়াহে আনৰ বাবে আমি কিবা এটা কৰিব পাৰিম। প্ৰথমে নিজে ঠিক হৈ ল'ব লাগিব, যদি আমি ঠিক নহওঁ তেন্তে কি কৰিব পাৰিম।
উম, হয় হয়। অ' ধৰ তই যদি সদায় আনৰ সুখৰ কথাই ভাবি থাকোঁ কিন্তু তই নিজৰ মনটো প্ৰতিদিনে কষ্ট পাই থাকিব দিয় বা তোৰ নিজৰ কথা নাভাবো তোৰ মনটোক বেয়া লাগিলেও তই বেলেগৰ কথাই ভাবি থাকোঁ। ত' এদিন নহয় এদিনতো তই ভাগৰিয়ে যাবি।
উম, সেইটোয়ে সেইটো ময়ো অনুভৱ কৰোঁ। মানে মই কেতিয়াবা কেৱল না ক'ব নোৱাৰোঁ বাবেই নিজৰ ইচ্ছাবোৰ এৰি দিব লগা হয়। তোৰ মই কিবা এটা যদি কোনোবা এটা কয় আহি কিনে এইটো কৰি দে, মই না কৈ দিব নোৱাৰোঁ। সেইটো কাৰণে মোৰ বহু ইচ্ছা এনেকৈ মই এৰি দিব লগা হৈ যায়।
উম, ময়ো আগতে এনেকুৱাই আছিলোঁ জানো। সকলোকে মানে সুচি ৰাখিবলৈ ইমান চেষ্টা কৰিছিলোঁ কিন্তু লাষ্টত গৈ মোৰ মানে ময়ে হাৰ্ট হোৱা যাওঁ যে, অ' মানে মানে সেইটোৱে যে শেষত, দেখোঁ যে মই সক অ' ময়ে দুখী হওঁ আৰু সকলোৱে সুখী নহয়ও কেতিয়াবা। আৰু তোৰ সেইকাৰণে মই লাহে লাহে সলনি হৈ পৰিছোঁ যে মানে সেই আগৰ আগত সেনেকুৱা থাকিও কি লাভ আছে ত' সেইকাৰণে মই এতিয়া লাহে লাহে নিজৰ কথাই ভাবিব ধৰিলোঁ।
উম, সেইটোৱে। আৰু এইটো বহুতৰেই জীৱনত কাহিনী হ'ব পাৰে হয়নে নাই ক'।
উম, হয় হয়। তাৰ পিছত এটা এটা কথা শিকিলোঁ কিন্তু দেই, মানে সকলো মানুহক তই খুজ কেতিয়াও ৰাখিবই নোৱাৰ তোৰ ওপৰত অসন্তুষ্ট হ'বই মানুহবোৰে।
এইটো হয় কিন্তু একদম সঁচা কথা কৈছোঁ আৰু যিমানেই তই চেষ্টা নকৰ কিয় কোনোবাই কিবা এটা অভিযোগ মানে দিবই দিব।
উম সেইবাবেইতো অ' এতিয়া মই এটা সীমা মানে ৰাখিবলৈ শিকিছো। যাতে মানে সেই সীমাটোৰ ওপৰত নাযাওঁ, যিটো পাৰো সেইটো সেইটো কৰি দিওঁ না নকওঁ। কিন্তু মানে সীমাৰ লৈকেহে আৰু যিটো নোৱাৰো ভদ্ৰভাৱে না বুলি কৈ পেলাই কওঁ যে মই নোৱাৰোঁ।
উম বাকী এনেই তই না ক'ব পাৰা নেকি মানে সহজ নেকি তোৰ বাবে? সহজে কৈ দিব পাৰোঁ নেকি না বুলি?
আগতে আগতেতো নোৱাৰিছিলোয়ে, ক'ব গ'লে এতিয়াও নোৱাৰো কিন্তু মানে নিজক বুজাই মেলি মই এতিয়া অলপ চলপ মানে পাৰা হৈছো মানে ধৰ বেয়া পাব বুলি ভয় লাগিছিল এতিয়া অলপ শিকিছো আৰু, কাৰণ সদায় হয় কৈ থাকিলেও মানে মানুহৰ মানুহে তাৰ মানে বহুত মানে ফাইদা উঠাবলৈ চাই, ধৰ আৰু তাৰ মূল্যও নিদিয়ে মানুহে বহুত এনেকুৱা থাকে।
উম ঠিকে কৈছ তই। আৰু কেতিয়াবা না ক'লে মানে নিজৰ প্ৰতি সন্মানো মই দেখুওৱা বুলি ভাবো, মানে মই ভাবো আৰু এইটো মোৰ মানে পইণ্ট অফ ভিউ
একদম একদম মানে ধৰ নিজৰ সময় হওঁক নিজৰ মানসিক শান্তি হওঁক আৰু উম নিজৰ স্বাস্থ্য এইবোৰ এইবোৰো মানে মূল্যবান দেচোন
সেইটো হয়। কিন্তু এটা প্ৰশ্ন আছে মোৰ লগত তোৰ কাৰণে কি নিজৰ কথা ভাবি থাকোতে কেতিয়া মানুহ স্বাৰ্থপৰ হৈ যায় নেকি বাৰু? হয়
গুৰুত্ব নিদিয়ে তেতিয়াহে স্বাৰ্থপৰতা হয় বুলি মই ভাবো।
উম সেইটো হয় বাৰু। মানে নিজৰ যত্ন লোৱাটো আৰু আনক অৱহেলা কৰাটো একে কথা নহয়।
একেবাৰেই নহয়, এই দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে ক'ব গ'লে
উম আৰু তই লক্ষ্য কৰিছনে কি আৰু এনে তই লক্ষ্য কৰিছনে কি বিমানত কিবা সমস্যা হ'লে প্ৰথমে নিজৰ, সেইটো কৰা যায়। কিন্তু তাৰ পিছত আনক সহায় কৰিব লাগে মানে নিজৰ কথা ভাবিব লাগে তাৰ পিছত আনৰ কথা ভাবিলো ভাবিব লাগে। এতিয়া তই যদি বোলে আনৰ কথা ভাবি থাকিলি এনি টাইম তেতিয়াতো নহ'ব, হয়নে নাই ক?
অ' অ ' সেইটোৱে, এইটো উদাহৰণটো তই ঠিকেই কৈছ, ধৰ নিজৰ মানে নিজৰ কথা ভাবিলেহে তই আনক সহায় কৰিব পাৰিবি। যদি দি তই নিজক ভাল নাৰাখ তো আন আনক কেনেকৈ সহায় কৰিব পাৰিবি।
উম' সেইটোৱে, আৰু যদি ক'বলৈ যাওঁ জীৱনটো সেই নিয়মটোতেই খাটে হয়নে নাই ক?
উম' হয় হয় আৰু এটা কি এ আৰু এটা কথা কি জান নিজৰ সপোন পূৰণ পূৰণ কৰিবলৈ চেষ্টা কৰাটো স্বাৰ্থপৰতা নহয় বুলি মই ভাবো, সেইটো নিজৰ দায়িত্বহে।
উম, সেইটো হয় আৰু নিজৰটো এতিয়া সিদ্ধান্ত নিজেই ল'ব লাগে। সফল হ'লেও নিজৰ বিফল হ'লেও নিজৰেই হ'ব। সেইটোৱে ভাবোঁ আৰু মই।
উম', উম', আৰু ধৰ আজিকালিতো মানসিক স্বাস্থ্যৰ কথা বহুত কোৱা হয়। আগতে মানুহে এইবোৰ পাত্তাও দিয়া নাছিল।
উম, সেইটোৱে। আৰু এতিয়া মানুহে বুজিবলৈ আৰম্ভ কৰিছে যে সদায় হাঁহি থকা মানুহজনৰ ভিতৰতো, কিবা নহয় কিবা এটা আছে। সিহঁতেও ভাগৰি পৰে সিহঁতেও কিছুমান কথা কৈ দিব নোৱাৰে সহজে।
উম, সেইবাবে মাজে মাজে নিজৰ বাবেও সময় উলোৱাটো দৰ দৰকাৰ বুলি মই ভাবো তইয়ো উলিয়াবি এনেকে মাজে মাজে তোৰ বাবে সময়।
উম, সেইটোৱে, আৰু যদি ক'ব
আৰু, আৰু ক'।
অ', বোলো যদি ক'বলৈ যাওঁ কিতাপ পঢ়া হওঁক বা গান শুনা হওঁক অলপ অকলে সময় কটোৱা হওঁক এইবোৰ মনটোক পুনৰ শান্তি দিয়ে। আৰু যদি কওঁ এতিয়া যদি মই তোক সোধো কি এটা বাক্যত উত্তৰ দিব লাগিলে নিজৰ বাবে জীয়াই থকাটো স্বাৰ্থপৰ স্বাৰ্থপৰতা নেকি?
ধৰ নিজৰ বাবে জীয়াই থকাটো স্বাৰ্থপৰতা নহয়। আনক ক্ষতি কৰি কেৱল নিজৰ বাবে জীয়াই থকাটোহে স্বাৰ্থপৰতা।
উম' এইটো উত্তৰ মোৰ বহুতে বেছি ভাল লাগিল তোৰ।
অ', অ', আৰু এটা কথা কিন্তু তই মনত ৰাখিবি সদায়। যে নিজক ভাল পোৱা আৰু নিজকহে ভাল পোৱা। এই দুইটাৰ মাজত কিন্তু বহুত পাৰ্থক্য আছে।
উম। আৰু ক'ব গ'লে কিন্তু আজিৰ যিবোৰ আমি কথা পাতিলো সেইবোৰ কিন্তু মোৰ সিদ্ধান্তবোৰ সঁচাকৈ সলনি কৰিব। দে তেন্তে ভাল লাগিল তোৰ লগত কথা পাতি। আৰু পিছত আৰু এটা বেলেগ বিষয় লৈ কথা পাতিম। ঠিক আছে ৰাখিছোঁ।
অ', অ', নিশ্চয় ঠিক আছে দে। উম।